নমস্কাৰ বাইদেউ হয় হয়। মই আপোনাক এনে এ, বি অসমৰ বিষয়ে অলপমান সুধিব বিচাৰিছিলো।
হয় কেনে ধৰণৰ বাৰু ক'বচোন।
অ', আপুনি শুনা পাইছেনে?
হয় মই শুনি আছোঁ আপুনি কৈ থাকক।
হয়। অসমত বিশেষকে কেনেকুৱা সাজপাৰ পিন্ধা পৰিধান কৰা হয় আপুনি এনে মান কৈ দিবচোন।
হয় বাৰু অসম বুলি ক'লে প্ৰথমতে আমি এ, মহিলাৰ ক্ষেত্ৰত মেখেলা চাদৰযোৰ পৰিধান কৰা বেছিভাগ দেখিবলৈ পাওঁ। আৰু ধৰক পৰুষুৰ ক্ষে ঠিক তেনেদৰে ধুতি চাদৰ আৰু কুৰ্তা গামোচা আদি পিন্ধা দেখা পোৱা যায়।
হয় দেখা পোৱা যায় আৰু হয়। আৰু অসমত মানে কেনে ধৰণৰ অসমত জাত জনজাতি কাপ জানে জানে নে আপুনি।
হয় মই আ, কিছুমান জানো থল মূল কয়। অ', ধৰ কিছুমান জনজাতিয়ে কিছুমান জনজাতিয়ে দশ খনা পিন্ধে জুমুগৰা বা আৰোনাই লয়। আৰু কিছুমান জনজাতিয়ে এগে ৰেবি গাছে সেনেকুৱা ধৰণৰ পোচাক পিন্ধে আৰু কিছুমান জনজাতিয়ে। পিনি কেকক এইবোৰ পিন্ধে আৰু কিছুমান জনজাতি আছে। চেলেং চাদৰ লৈ আৰু মেখেলা চাদৰে পিন্ধে।
হয়, হয়- হয়।
হয় এইখিনিয়ে জানো বাৰু মই জনজাতি হিচাপত।
ঠিক আছে বাইদেউ ভালকে ক'লে আপুনি ইমান ধুনীয়াকে ক'লে এতিয়া আৰু ক'বচোন এনে কেইটামান কথা কথা অসমীয়াসকলে বিহুত কি কি কাপোৰ পিন্ধে বা বিহুতো জানে আপুনি বিহু আমাৰ অসমত পালন কৰা হয়। তে বিশেষকে বিহুত কেনেকুৱা কাপোৰ কাপোৰ বা কেনেকুৱা ৰঙৰ সেনেকুৱাকে কৈ দিবচোন।
হয় মানে বিহুৰ নৃত্যয়ৰ কথা কৈছেনে আপুনি বিহু মানে। হয় বিহু নৃত্য বুলি কোৱাৰ লগে লগে মেখেলা চাদৰ জোৰে পিন্ধে মহিলাসকলে তেওঁলোকে অ' মুগা ৰঙৰ মুগাৰ মেখেলা চাদৰ। পিন্ধে ধৰ মেখেলা খনো পিন্ধে লগতে কিছুমানে ৰিহা চাদৰ খন লয় কিছুমানে মুগা চাদৰ খনোলয় এ, মুগা কালাৰৰ লয়। ৰঙা বিশেষকৈ ৰঙা ৰঙৰ ফুলৰে সিহঁতৰ গোঠা থাকে। আৰু ব্লাউজটো ৰঙা ৰঙৰ পিন্ধা দেখা পোৱা যায়। আৰু লৰা বিলাকে অ', কিবা কব বিচাৰিছে?
হয় কিছুমান এতা প্ৰতিযোগিতা পাতিলে এতা এ চাদৰৰ কোনখন চাদৰ মানে বেছিকে মানে অ ব্যৱহাৰ কৰা হয় আৰু। প্ৰতিযোগিতাত।
হয় প্ৰতিযোগিলা প্ৰতিযোগিতামূলক বিহুৰ বাবে ৰিহা-চাদৰখ বেছি ব্যৱহাৰ কৰা হয় বুলি মই জানো।
হয় হয় তাৰ মানে বেলেগ চাদৰ পিন্ধিলে। প্ৰতিযোগিতাৰ পৰা হেই কৰা হয় নিকি?
হয় কিছুমান হয়তো বিচাৰকে সিহঁতে আপত্তি দৰ্শাবও পাৰে কিছুমান বিহু-নৃত্য লগত কিছুমান দৰ্শকৰ যদি মতভেদ হয় বা অ এনেই সচ ৰাচ বিহু বুলি ক'লে মুগাৰ মেখেলা খন মুগাৰ ৰিহা খন আৰু ৰঙা ব্লাউজ টো। প্ৰযোজ্য হয় বুলি মই জানো। কিন্তু তথাপিও কিছু কিছুমান বিহু প্ৰতিযোগিতাত কিছুমান। অ', হয়। ধৰ বিচাৰকে আপত্তি নদৰ্শালে বা অ যিকোনো পিন্ধিব পাৰি বুলি যদি আগতে অ কৈ দিয়ে। বা আগতে বক্তকৰ কেতিয়া মুগা চাদৰশন লোৱাও দেখা পোৱা যায়। লগতে তাৰ লগ লগত ল'ৰা বিলাক। সৰু ড্ৰেছ আছে ধুতি চুৰিয়া পিন্ধে মুগা মুগা ৰঙৰ। পিন্ধে কিছুমানে বগা ৰঙৰ পিন্ধে, মুগা ৰৰ মুগা ৰঙৰ মুগা। চুৰিয়াখন পিন্ধা দেখা পোৱা যায় কুুৰ্তা, পিন্ধা দেখা পোৱা যায়।
কুৰ্তা কে বগাই নেকি কুৰ্তাটো।
হয় কুৰ্তাতটো মই বগা পিন্ধা তেনেদৰে দেখা নাই, মই মুগা ৰঙৰ কুুৰ্তা পিন্ধাই দেখিছো।
হয়, হয়। আৰু হাতত কিবা পিন্ধে কাপোৰ বান্ধি লয় ন ৰঙা কাপোৰ।
হয়, হয়, সেইখনো মই নাম নাজানো বাৰু অ কি কাপোৰ ক সেইখন নাজানো। ৰঙা ৰবৰ কাপোৰ লৈ এ এ এডোখৰ ল'ৰা বিলাকে। আৰু ছোৱালী বিলাকে উম এ সাজ পোছাকৰ। অ', হা উপচাগৰৰ সমসাময়িকভাৱে আ- অলংকাৰ পিন্ধে এ আ-অলংকাৰ কাৰ যেনে মই জনামতে জোনবিৰি লয় আহ ঢোল মাদুল। পিন্ধে, আৰ তাৰ পিছ লগতে গামখাৰু পিন্ধে। কাণৰ কাণফুলি যোৰ জাপি ফুলি বুলি কোৱা যায়। সেইযোৰ পিন্ধে খপাত কপৌ ফুল লয়। আৰু উম গগনা লয়। আগুলি বাঁহৰ যিডাল প্ৰস্তুত কৰা বাঁহৰ। পগনা সেইডাল লগোৱা হয় খপাত তেনেধৰে নাচনী বিলাক। কি? অ', বিহুৰ বাবে সাজ- সজ্জা কৰি অ', মানে।
পিঠ আৰু হয় ঠিক আছে। আৰু এনে কেইটামান এনে আপোনাক চল মূলকে সুধিম বাৰু। অ', অসমৰ পাট-মূগা কাপোৰ বিষ কবচোন এনে অলপমান ভালকৈ যদি পাৰে মনত আছে যদি। অসমত এতিয়া পাত কাপোৰ বা মুগা কাপোৰতটো আপুনি জানে। আমাৰ কাৰণে কিমান মূল্যবান।
হয় এ অসমৰ মূল্যবান সম্পদ বা অসমৰ গৌৰৱ বুলি। কলেও ভুল নহ'ব। পাট মুগা অসমৰে গৌৰৱ পৃথিৱী বি বিখ্যাত হয়। পাট মুগা অসমৰ গৌৰৱ কাৰণ অসমত। মান মানুহ অসমৰ মানুহে পাট মুগাৰ কাপোৰজোৰ বেছি গুৰুত্ব দিয়ে বা বেছি দৰ। বুলি ভাবে বা বেছি সন্মান জনাই ঠিক তেনেকে পাত লগা বুলি। পোৱাৰ লগে লগে পাট মুগা আহিলে, অ পাট কাপ যোৰ আহিলে পাত পলুৰ পৰা আৰু মুগা কাপোৰযোৰ আহিলে মু মুগা পলুৰ পৰা পাট পলুৱে যেতিয়া কনুন কনুন। তৈয়াৰ কৰে সেই খননৰ পৰা হয়, হয়। পাট পলুৱে যিটো কনি তৈয়াৰ কৰে সেই কনুনৰ পৰা যিটো সুতা প্ৰস্তুত কৰে বা সূতা তৈয়াৰ হয় সেই সূতাটো হ'ল পাত সূতা। আৰু সেই পাত সূতাৰে যিবোৰ কাপোৰ কাপোৰ বোৱা হয় যিবোৰ কাপোৰ প্ৰস্তুত কৰা হয় সেই কাপোৰবোৰকে পাট পাট কাপোৰ বুলি জনা হয়। হয় মই জনামতে আৰু সমসাময়িক ভাৱে মুগা মুগা কাপোৰ বা মুগা সূতাৰো ঠিক তেনেকুৱাই। অ' মু মুগা পলুৰ পৰা যিটো কনন তৈয়াৰ হয় সেই কন তৈয়াৰ সেই এ তৈয়াৰ হোৱাৰ পৰা যিটো সূতা প্ৰস্তুত হয় সেই তাত হ'ল মুগা সূতা আৰু সেই মুগা সূতাৰে আহ য যি যিযোৰ কাপোৰ প্ৰস্তুত কৰা হয় সেই সেই কাপোৰযোৰ মুগা কাপোৰ বুলি কোৱা হয় আৰু অ' আপুনি জানেনে মুগা কাপোৰযোৰৰ দামৰ বিষয়ে বা মুগা কাপোৰযোৰৰ গুৰুত্ব বিষয়ে মুগা কাপোৰযোৰ বহুত মানে মূল্য বহুত বেছি হয়। মই জন মতে মুগা মুগা সূতা এক এ একল এক এ চল্লিশ হাজাৰতকৈও অধিক
হয় নেকি
হয় মই জামতে হয়ত ঠাই ভেদে বেলেগ বেলেগ হ'ব পাৰে বেলেগ বেলেগ জিলাত বেলেগ বেলেগ হ'ব পাৰে অসমৰ কিন্তু চল্লিশ হাজাৰতও কম নহয় অ', যদি অ' মানে পিয়ৰ মুগা কাপোৰযোৰ ল'ব বিচাৰে বা পিয়ৰ মুগা সূতা ল'ব বিচাৰে নাজানে তাৰ দামটো বহুত অধিক হৈ পৰে
হয়, হয় উম তাত দাম আছে তাৰ মানে।
হয় হয় বহুত দাম আছে কাৰণ যিহেতু পৃথিৱী বিখ্যাত কাপোৰ হয় আৰু দুৰ্লভ হয় বেলেগ জাগাত পোৱা নাযায় মল আমাৰ অসমত বেছি উৎপাদন হয় এইটো হয়
অসমৰ বি অসমৰ বিয়াত আমি যি পৰিধান কৰো বগা সাজ সেই বিষয়ে অলপমান কৈ দিবচোন কইনা বিলাকে যে পিন্ধে
হয় আপুনি মানে অসমৰ বিয়াত কইনা বিলাকে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধে সেইটো জানিব বিচাৰিছে হয় এনেই কাপোৰ বুলি কোৱা কোৱা লগে ন কইনাজনীয়ে মেখেলা চাদৰ জোৰে পিন্ধে মেখেলা চাদৰ জোৰ অলপ লগত ৰিহা এখন লগাই আহ হয় সেইজৰ যিজন হোমৰ গৰিত পিন্ধে বা বিয়াৰ সময়ত পিন্ধে সেই কাপোৰযোৰ সাধাৰণতে আমি বগা দেখা পাওঁ। সেই বগা কাপোৰযোৰ আৰু থাকে এখন বগা ৰিহা সেইখন বাৰু দেখা পোৱা নাযায় কিন্তু সেইখন আহ চাদৰৰ চাদৰ খনৰ ত তলৰ ফালে থাকে সেইডোখৰ চকুত লগা নহয় কিন্তু ৰিহা খনো উল্লেখ উল্লেখ কৰিব লগীয়া এখন কাপোৰ কইনাৰ কাৰণে সেই কাপোৰযোৰ আছে আহ সচৰাচৰ পাত সূতাৰ বা আহ পাত উম পাত পুলুৰ যিটো হয় হয় পাট পুলুৱে যিটো টো কনন তৈয়াৰ কৰে সেই কননৰ পৰা যিটো সৃষ্টি হয় বা তৈয়াৰ হয় সেই সূতাবিধৰ পৰাই প্ৰস্তুত কৰা কাপোৰযোৰে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় তাৰ সময়ে সময়ে কিছুমান বিয়াত কিছুমান অ' মানে কিছুমান বুলি কৈছো বেছি ইভাগেটো পাটৰ কাপোৰজোৰে ব্যৱহাৰ কৰে কিছুমানে হেই তাৰ সলনি সময় বাবে মুগা কাপোৰযোৰো ব্যৱহাৰ কৰা দেখা পোৱা যায় জনজাতি উম ধৰ বিভিন্ন ভেদে মুগা কাপোৰযোৰো ব ব্যৱহাৰ কৰা যায়। সেই মুগা কাপ অহ যেনে আহ আছে কিছুমান হয় হয় মুগা কাপোৰযোৰো হয় হয় দেখা পোৱা যায়। আৰু ঠিক তেনে দৰে দৰাক দৰাৰো কাপোৰ আছে বিয়া বুলি কোৱাৰ লগে লগে। ধুতি পিন্ধে দৰা বিলাকে কুৰ তা পিন্ধে বা পাঞ্জাবী এ চোলাটো পিন্ধে। আৰু চেলেং চাদৰ খন লয় বা কিছুমান চেলেং চাদৰ খন গামোচাখন হলেও লয় আৰু কিছুমান কিছ
দৰা সকলে ধুতি পিন্ধে না এনেকুৱা হে পেণ্ট পিন্ধে এনেকুৱাকে কুৰ্তাৰ লগত।
এতিয়া আমাৰ আহ ধুতি এতিয়া হৈছে আধুনিকতাৰ ফলত ল'ৰাবিলাকে উম কিছুমান ল ল'ৰাই ধুতিৰ ঠাইত পেণ্ট পিন্ধাও দেখো। দেখিবলৈ পোৱা যায় কিন্তু সচৰাচৰ যিটো আমাৰ পৰম্পৰাগত উম পচাক যোৰ আৰু পেন্টটো আমাৰ অসম অসমীয়াৰ নহয় আমাৰ অসমীয়াৰ হৈছে আমাৰ অহ চেলেং বা ধ ধু তি খন বা আহ চেলং খনো পিন্ধা দেখা পাই কিছুমান চে চেলেং নিপিন্ধে মোৰ ভুল হৈছে বাৰু।
হয় হয় হয় হয় হয় এতিয়া আপোনাক ধিম মানে অসমৰ কোনখন জিলাক মানে পাট মুগাৰ বাবে বিখ্যাত আমিতো জানো অসমৰ মানে অসমত এখন ঠাই আছে যিখন ঠাইত মানে পাট মুগা বেছিকে মানে তাতে কৰা হয় আৰু।
হয় এতিয়া অসমত কোন খন জিলা বুলি ক'লে এ কামৰূপ খনত অধিক হোৱা বুলি জানো কামৰূপ জিলাৰ শুৱালকুছিত অধিক পাট পাট মুগাৰ কাপোৰ পোৱা বুলি জানো। তাৰ সমসাময়িক ভাৱে আৰু আছে পাট মুগা উৎপাদন হোৱা আৰু জিলাৰ আছে যেনে যোৰহাট জিলাত মুগাৰ বাবে বিখ্যাত। যোৰহাট জিতাত যোৰহাট জিলাত কেৱল মুগাৰ বাবে বিখ্যাত কিন্তু শুৱালকুচিত পাত মুগা ধুৱ তাৰ ওপৰত বিখ্যাত আৰু শিৱসাগৰ জিলাত পাট মুগা ধুৱতাৰ ওপৰতে বি বিখ্যাত হয় শিৱসাগৰ জিলাও পাট মুগা দুৱটাৰ বাবে বিখ্যাত। আৰু ঠিক তেনেদৰে গোলাঘাট জিলাতো মুগা সূতাৰ বাবে বিখ্যাত বুলি মই জানো।
হয় হয় ঠিক আছে ঠিক আছে বাইদেউ। এইখিনি আপোনাৰ পৰা জানিব পাই বহুত সুখী আৰু মই। অহ আপোনাৰ কেনেকুৱা লাগে নাই?
উম ভালে লাগিলে উম মই জনাব পাই ভাল লাগিলে বা যিখিনি জানো সেইখিনি কৰিলো বাৰু ভুল হ'বও পাৰে যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব বাৰু।
হয় হয় একো নাই ভালে হৈছে ভালে লাগিল আপোনাক পৰা জানিব পাৰি এতিয়া বাৰু ৰাখো দিয়ক হয়। হয় আহ ধন্যবাদ ধন্যবাদ।